আছো এনে। তুমি?
মইয়ো এনেই গৰমত গছৰ তলত বহি আছো। বাকী খবৰ ভাল?
ভাল ভাল। তোমালোকৰ?
এইয়া আছো। তাকে আবেলি খানা পিনা খালা নাই?
আবেলি খানা খোৱা নাই আজি বহুত গৰম।
অ' অ' উম উম বাকী খেতি বাতিত লাগিছা নাই।
খেতি বাতিত লাগিবহে আৰু।
অ' এয়া মাছ পুঠি ধৰি আছে নে মাছ পুঠি ওলাইছে নাই।
মাছ পুঠি বৰশি মাৰি ওলাইছে আৰু অলপ চলপ।
অ', অ', অ', অ', অ'। উম, বাকী সকলোৱে ভাল ঘৰত।
ভালেই। তোমালোকৰ?
এয়া আছো ভালে, আমাৰো ভাল বাৰু সকলোৱে। বাকী আজি মই তোমাৰ কলেজৰ প্ৰজেক্ট এটাৰ ওপৰত মানে ৰিচাৰ কৰি আছিলোঁ। তোমাৰ তাকে দুই এজনৰ বন্ধুৰ লগত মানে আলোচনা কৰি মানে তাৰ সবিশেষ লিখিব লাগে।
হয়।
তাকে তোমাৰ লগত এটা সেই বিষয়টোপা অকণ আলোচনা কৰিম বুলি ভাবিছো।
বাৰু কোৱাচোন।
এতিয়া মানে বৰ্তমান সময়ত তুমি হয়তো গ'ম পাইছা, যে বৰ্তমান সময়ত যি আমাৰ অফলাইন আৰু অনলাইন শিক্ষা, এতিয়া বৰ্তমান সময়ত অফ ফলাইনতকে, অনলাইন শিক্ষা বেছি গুৰুত্ব পাইছে হয় ন নহয়, বৰ্তমান সময়ত যি আমাৰ এতিয়া অ', স্কুল কলেজত যি আমাৰ শিক্ষা, শিক্ষক শিক্ষকসকলে যি শিক্ষা দান কৰে সেই শিক্ষা শিক্ষাদানতকৈ বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী সকলে অনলাইন শি শিক্ষাহে বেছি আয়ত্ব কৰা দেখা পোৱা গৈছে, তুমি কি ভাবা এই যি অনলাইন শিক্ষা সেয়া অফলাইন শিক্ষাতকৈ ভাল হ'ব পাৰে জানো।
অফলাইন শিক্ষা মানে অফলাইন শিক্ষা বা অনলাইন শিক্ষা বুলি কোনো কথা নাই, অনলাইন শিক্ষাটো অনলাইন শিক্ষাটো লাগে মানে বহুত অনলাইন শিক্ষাটো জৰিয়তে মানুহৰ বহুত সুবিধা হৈছে। অফলাইন অফলাইন শিক্ষাটো ধৰা তুমি থাকি পেলাই বা স্কুলত হওক বা কলেজ হওক, কিবা হওক মানে নিজে গৈ পেলাই তুমি মানে পঢ়ি মেলি, এ মানে ধৰা নিজে অধ্যয়ন কৰিব লগা হয়। কিন্তু অনলাইন শিক্ষাটো ধৰা তুমি এ ম'বাইলৰ যোগেদিও বা ম'বাইলতো তুমি কৰিব পাৰা। আৰু ফোনটো থাকিলে তুমি পঢ়িবও পৰা ধৰা তুমি এতিয়া বেলেগত আছা তাৰ পৰা তুমি যদি কিবা ৱেবচাইট অ'ন কৰে বা কিবা অ'ন কৰে সেইখিনি সেইখিনিৰ জৰিয়তে মানে তুমি সেই পৰীক্ষাটো যদি তুমি মনে ধৰা তুমি বেলেগত আছা ধৰা ডিষ্টেন্সত কৰি আছা তুমি ল, তেনেকুৱা ক্ষেত্ৰত মানে ভাল হয় আৰু মানে সময়টো মানে তোমাৰ দুইফালে মেনেজ হৈ থাকে ধৰা তোমাৰ এতিয়া ডিষ্টেন্সত পঢ়া কিছুমান ল'ৰা, ছোৱালীয়ে এতিয়া কলেজ খনলে ধৰা আহিব নোৱাৰে বা বেলেগ এটা কামত সিহঁতি নিযুক্তি হৈ আছে, সেইটো কমপ্লিট কৰি ব লাগে আৰু ইফালে অফলাইন মানে কি কিয় তোমাৰ এই ডিষ্টেন্সত কৰা যিটো পঢ়ি আছে সেইটো মানে কমপ্লিট কৰিব লাগে, তেনে ক্ষেত্ৰত মানে অনলাইন শিক্ষাটো ভাল হয় আৰু।
হয় হয় হয় একচুৱেলি অনলাইন শিক্ষাটো এতিয়া বৰ্তমান সময়ত এ যি মানে ডিজিটেল ৱৰ্ল্ডত যি ৰ'দ হৈছে তাৰ ক্ষেত্ৰত চাবলে গ'লে অনলাইন শিক্ষাটো গুৰুত্ব আছে, নাই বুলি নকওঁ। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যি আমাৰ ছাত্ৰ, ছাত্ৰী বা যি আমাৰ নতুন প্ৰজন্মৰ যি ল'ৰা- ছোৱালী সেইসকলে অনলাইন শিক্ষাৰ নামত বৰ্তমান সময়তে বহুতো মানে আহ ম'বাইল ফোনত আহ অপকাম কৰি থকা দেখা পোৱা যায়। বৰ্তমান সময়তে যি ডিষ্ট্ৰেকচন বুলি কয় সেইটো ম'বাইল ফোনৰ দোৱাৰই হৈ সেইবাবে বৰ্তমান সময়ত বহুতে অনলাইন অনলাইন ক্লাছ কৰিবলৈ গৈও বহুতো ডিষ্ট্ৰেক চনৰ সন্মুখীন হোৱা দেখা পোৱা যায়, যি যো মানে ধৰি লোৱা উদাহৰণ হিচাবে এটা, কোনো ল'ৰা বা ছোৱালীয়ে তোমাৰ ইউটিউবত অনলাইন ক্লাছ কৰিবলৈ গৈ অ', হঠাৎ যদি তোমাৰ ইনষ্টাগ্ৰামৰ ন নটিফিকেচন এটা আহি যায় তেতিয়া হ'লে সেই নটিফিকেচন চুই তেওঁ বহুত ঘণ্টা হয়তো তেওঁ ৰিল চলাবলৈ লাগি যায়, তেনে ত' তেতিয়া বৰ্তমান সকলোৱে কৈ আছে যে, যি আমাৰ অনলাইন ফোনৰ দ্বাৰা যি শিক্ষা গ্ৰহণ কৰা হৈছে সেইটো একচুৱেলি বহুতো বেয়া কথা মানে বেয়া বুলি সকলোৱে কৈ আছে হয় নে নহয়?
অ অ সেইটো সেইটোৱেই একচুৱেলি সেইটো নিজৰ লগত কথা সেইটো তেওঁলোকে যদি নিজৰ সময়কণ অপব্যৱহাৰ নকৰি পেলাই এ অনলাইন শিক্ষাত যদি তেওঁলোকে সময়তো দিব পাৰে বা অনলাইন শিক্ষা শিক্ষা সেইটো এতিয়া ইউটিউবত থোৱা ইউটিউবতো এতিয়া তোমাৰ ধৰা যিটো তেওঁলোকৰ মানে ভাল টোয়ে চাব লাগিব বেয়াটো ফোনৰ আৰু ভাল উ ভাল আৰু বেয়া বেয়া দুটা ব্যৱহাৰ আছে। ন অনলাইন অনলাইন শিক শিক্ষাটো তেনেকে বেয়া ভাল বেয়া দুটা ব্যৱহাৰ আছে তুমি যদি ভালটো ব্যৱহাৰ কৰি ভালখিনি আয়ত্ব আয়ত্ব কৰি তাত তুমি চাবমিট কৰিব পাৰা বা সেইখিনি কথা তেওঁ যেনিবা ইউটিউবতে চালে ইউটিউবত ইউটিউবত চোৱাৰ পিছত তোমাৰ সেইখিনি কথা আয়ত্ব কৰি তেওঁ সেই সেইখিনি কথাকে টো তেওঁ অনলাইন বা অফলাইন যিকোনো এটাতো তেওঁ সেইটো একজামেই হওঁক বা কিবা ৱেবচাইটে মুকলি কৰক এ তাতো তেওঁ চাবমিট কৰিব লাগিব যিখিনি কথা তেওঁ চালে বা শিকিলে হুবহু নি হুবহু তাত বোৱা বহুৱাব নোৱাৰিলেও মানে যিখিনি কথা তেওঁ বুজি পেলাই আয়ত্ব কৰিলে সেইখিনিতো তাত কৰিব লাগিব গতিকে অনলাইন শিক্ষাটো অ বেয়া বুলিও নহয় মানে সেইটো নিজৰ লগৰ কথা ভালটো আয়ত্ব কৰিব পাৰে। আৰু বেয়া খিনি এ এৰি পেলাই মানে ভাল খিনি আয়ত্ব কৰিব লাগে। ইউটিউব বুলি নহয় চাবৰ পৰা আজিকালি গুগুলৰ পৰা চাব পাৰি তোমাৰ চাব পৰা উম।
হয় তুমি ঠিকে কৈছা। আৰু বৰ্তমান সময়ত যি মানে এতিয়া তোমাৰ অনলাইন শিক্ষা চলি আছে। তাত এতিয়া অনলাইন ক্লাছ কৰি বহুতে হয়তো কম সময়তে বহুতো জ্ঞান অৰ্জন কৰে। আৰু বহুত ক মানে অ তোমাৰ কি হয় অনলাইনত বহুত কিয় শুদ্ধ হোৱা নাই মানে অফলাইন ক্লাছত বুজি নোপোৱা আহ কিবা এটা টান বিষয় অনলাইনত অতি সহজতে বুজি পাই যায় হয় নে নহয়? কিন্তু এতিয়া বৰ্তমান দেখা গৈছে যিখিনি আমাৰ স্কুলৰ বা কলেজৰ যি ছাত্ৰ ছাত্ৰী সেই সেইসকলে অনলাইন ক্লাছ ঘৰত কৰিব কিন্তু কলেজ বা স্কুল স্কুলত গৈ তেওঁলোকৰ শিক্ষকক তেওঁলোকে পাত্তা নিদিয়া হৈ যায় তেওঁলোকে ভাবে যে এয়া এইসকল শিক শিক্ষক নহয় অনলাইন ক্লাছত যিসকল শিক্ষকে তেওঁলোকৰ পঢ়ায় সেইকল সেই সকলকহে তেওঁলোকে শিক্ষক বুলি। শিক্ষক বুলি মান্যতা কৰে কিন্তু মানে এতিয়া যিখনকল আহ অফলাইন ক্লাছ কৰে সেইসকলক তেওঁলোকে শিক্ষক বুলি মানে বৰ্তমান সময়ত গণ্য কৰা দেখা পোৱা নায তুমি কি হ'ম এই ক্ষেত্ৰত
এই ক্ষেত্ৰত মানে অনলাইন যিখিনি শিক্ষাগুৰু হয় সেইখিনিতো ধৰা তোমালোকে সদায় পোৱা নাযায় বা সদায় অনলাইনত ক্লাছ কৰিলেও সেইখিনিতো আমি মানে ওচৰৰ পৰা ধৰা এনেকে প্ৰতক্ষ মানে উম হয় পোৱা নাই সিহঁতৰ লগত। সিহেঁতি সিহঁতক যিমান গুৰুত্ব দিয়ে মানে। সিহঁততকে এই এইখিনি যিখিনি আমাৰ ধৰ স্কুল হওঁক, কলেজৰ হওঁক। সেইবোৰ টিচাৰক বেছি গুৰুত্ব দিব লাগে। কাৰণ সেতক আমি ধৰা এতিয়া অনলাইন-অনলাইনত যিখিনিয়ে মানে ধৰা তোমাৰ ক্লাছ কৰে বা যিয়ে হওঁক, টিউচন ক্লাছে হওঁক। কিবা এইবোৰ আজিকালি বহুত এপছ ওলাইছে জ্ঞান বান্দা কিবা কিবি সেইবিলাকৰ জৰিয়তে বহুতো কথা জানিব পাৰে। কিন্তু আমি তাই কৰা কুৱেশনটো মানে বহুত সময় পিছতহে তেওঁলোকে পাবগে যিহেতু বহুত বহুত ল'ৰা-ছোৱালীয়ে তাত অনলাইনত ক্লাছ কৰে বা অনলাইনত কচিং চেণ্টাৰ হিচাপেও লয় মানে কিছুমানে। আজিকালিতো বহুত ল'ৰাই আহ' সেইটো কাৰণে মানে সেই সেইখিনি টিচাৰকো সেইখিনি টিচাৰক-টিচাৰতকে মানে কলেজ বা স্কুলত যিখিনি টিচাৰ আমি পাওঁ। মানে লগ পাই থাকো। সিহেঁতক পটককে আমি ধৰা কুৱেশনটো-কুৱেশনটো কৰিলে সিহঁতি মানে কিবা এটা বু বুজাই দিব পাৰে। কিন্তু অনলাইন শিক্ষাৰ অ' অনলাইনত যিখিনি মানে তোমাৰ ক্লাছ কৰা হয় বা কিবা কৰা হয়। তাত তুমি কমেণ্ট বক্সত এটা কমেন্ট পোৱা কমেন্ট পালেহে তোমাক মানে সেই টিচাৰজনে তোমাৰ কমেণ্টটো চাই পেলাই এনচাৰটো দিব পাৰে। সেই ক্ষেত্ৰত, সেইটো কাৰণে মানে যিখিনি আমি পাই থাকো লগ পাই থাকো। সঘনাই লগ পাই থাকো আমি এতিয়া কলেজলে গ'লে ধৰা অ' চবকে লগ পাই থাকো। টিচাৰসকলক। সেইকাৰণে সেইখিনি টি চাৰতকে এইখিনি টিচাৰ অকণ বেছিকে গুৰুত্ব দিলে ভাল হয় মানে।
হয় হয় হয়, এতিয়া আ' বৰ্তমান সময়ত যি মানে এতিয়া তোমাৰ
উম।
অফলাইন নহয় এতিয়া স্কুল-কলেজবোৰতো তোমাৰ ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা কৰা হৈছে। য'ত নেকি, অ' ডিজিটেল ক্লাছ ৰুমত ডিজিটেল বৰ্ডত তোমাৰ ডিজিটেল ভাৱে ক্লাছ কৰা হয়, ত' তাত তুমি অনলাইন ক্লাছৰ মানে প্ৰায়খিনি অনলাইন ক্লাছ বুলিয়ে ক'ব পাৰি আৰু তাত। এতিয়া তুমি কি যে ভৱিষ্যতলে সেই যিবোৰ ডিজিটেল ক্লাছ বৰ্তমান সময় স্কুল-কলেজত যি বে এ আনিছে। সেই খিনিয়ে বৰ্ত আগলে অফলাইন ক্লাছৰ ঠাই ল'ব পাৰিব জানো? নে আগলে শিক্ষকৰ যি ঠাই সেয়া ডিজিটেল ক্লাছে লৈ ল'ব।
অ' হয়। সেইটো অনলাইন ক্লাছৰ যিটো এতিয়া ডিজিটেল ক্লাছ হয় আছে তোমাৰ। হেল্ল'! অ' যিটো ডিজিটেল ক্লাছত তোমাৰ এতিয়া ক্লাছ ধৰা ক্লাছবোৰ হৈ আছে তেনেকুৱাতো কোনো কথা নাই ন। তেনেকুৱা এতিয়া শিক্ষক এটা সোমাই গ'লেও সিহঁতি ৰেচপণ্ড কৰিবলে পাহৰি যায়। কাৰণ সেই পৰ্দাখনত যিবোৰ এতিয়া লগাই থাকিব, সেইখিনিৰ প্ৰতি সিহঁতি আকৰ্ষিত হৈ যায় নে মনোযোগটো তাত আহি থাকে, কাৰণ মানুহ এটা কৈ থকা কথাৰ মাজত বা মানুহ এটাক কোৱা কথাৰ মাজত আৰু সেই পৰ্দাখনত লগাই থোৱা কথাৰ মাজত বহুত পাৰ্থক্য আহি পৰে। ত' কিছুমান টিচাৰ সকলক তেতিয়া মানে এ এ এই টিচাৰ সকলক যিটো সন্মান ৰেচপেক্ট কৰি আছে। তেত তেতিয়ালেকেটো এই যদি এ-এতিয়া যিবোৰ ধৰা তোমাৰ এতিয়াতো আহিয়ে আছে ন স্কুল প্ৰায়বিলাক স্কুল হওঁক, কলেজতে হওঁক তোমাৰ এইটো, পৰ্দাত লগোৱা হেৰিটো। প্ৰজেক্ট বা, বা কিবা হওক তাত লগাই দিলেই চব ল'ৰা-ছোৱালীয়ে চাই। সেইবোৰ ঠাই যদি সেই প্ৰজেক্ট বিলাকে দখল কৰে, বা অনলাইনৰ হেৰিয়ৰে দখল কৰে, তেতিয়াহ'লে টিচাৰ বিলাকৰ কোনো সন্মান নাথা কিব। কাৰণ ল'ৰা-ছোৱালীয়ে সন্মানে কৰিব, নকৰিব তেতিয়া।
হয়, হয়, হয়, অ', তুমি ঠিকেই কৈছা, আহ, সেইবাবে এতিয়া বৰ্তমান সময়ত আহ, যি এতিয়া লব লগগীয়া সজাগতা ছাত্ৰ-ছাত্ৰীসকলে সেইসমূহ সেই সজাগতা সমুহ বৰ্তমান সময়ত লোৱা দেখা পোৱা, মানে দেখা পোৱা নাই। এই কিন্তু, এ যাক নেকি এতিয়া বহুতো আশংকা হিচাপে প্ৰকা, মানে আশংকা আ, হিচাপে দেখা পোৱা গৈছে। এতিয়া কি কৰিলে মানে এনেকুৱা, কি কৰিলে মানে তেওঁলোকে বুজি পাব যে হয়, তেওঁলোকৰ যি এতিয়া অফলাইন শিক্ষক, অফলাইন ক্লা, ক্লাছ কৰা যিসকল শিক্ষ শিক্ষক, সেইসকলহে তেওঁলোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ, সেই কথা তেওঁলোকক কেনেদৰে মানে বুজাব পাৰি?
সেইটোৱে আৰু, যিটো মানে অনলাইন ধৰা তোমাৰ এইবোৰ এতিয়া যিবোৰ পৰ্দাত তোমাৰ পৰ্দাৰ জৰিয়তে মানে সেইকণ সময়, সেই পৰ্দাত যিটো দেখুৱাইছে বস্তুৱে হওক বা তোমাৰ কিবা লেচনৰ ওপৰতে হওক, যিয়া তোমাৰ সেই বস্তু খিনি যে তাত দেখুৱাইছে, সেই সময়কণ মানে সেই সেই, সেই মানে তোমাৰ সেই পৰ্দাত নেদেখুৱাই, তিটচাৰ সকলে। নিজৰ লগত যদি ল'ৰা-ছোৱালী বা ষ্টুডেন্ট খিনি নিজৰ লগত টাইমটো মানে সেই সময়কণ টিচাৰৰ লগত পতাবলৈ যদি বা সেই বস্তুটোৰ ওপৰত টিচাৰ যদি অকমান পঢ়ুৱাই, বা সময়কণ সিহঁতক দিয়ে, তেতিয়া চাগে মানে মই ভাবো, ভা, বুজি পাব মানে টিচাৰ বিলাক। টিটচাৰ বিলাকক কিমান হেৰি কৰিব, মানে ৰেচপেকটৰ ৰেচপেক্ট কৰিব আৰু কি, এতিয়াতো তোমাৰ অনলাইন সেইখনত লগাই থলেতো তোমাক সুধিবও নোৱাৰে ন' কিবা, এইটো বা কি হৈছে কিবা এটা যদি বুজি পোৱা নাই টিচাৰৰ ওচৰলৈকে পঢ়ি আহিব লাগিব।
অ', ঠিক আছে তেতিয়াহ'লে আজিলৈ ৰাখিছোঁ, অ', আকৌ এবাৰ ফোন, তুমিও ফোন মাৰিবা। অ', মাজে সময়ে সময় পালে।
ঠিক আছে হ'ব।
ন' আজিলে বাই।
বাই।